হেল্ল'। হেল্ল অ' শুনিছোঁ।
অ', কি কৰি আছা?
এই এনেই আছিলোঁ পঢ়ি আছিলোঁ তুমি?
ময়ো একে অকনমানে ঘৰতে আছো ৰবি, বহি কিনে বাহিৰত।
অ, আচ্ছা। বাকী চাহ তাহ খালা? অ নাই।
অ মই খাম
অঁ, অঁ। বাকী খবৰ পাতি, মোৰ ভাল ভাল তোমাৰ?
মোৰো ভাল।
অঁ। উম, উম, উম।
যে আমাৰ এতিয়া চাবলৈ গ'লে আমাৰ সামাজিক মাধ্যম বুলি ক'লে অ, কেনেকুৱা ধৰণে লাভান্বিত কৰিছে আৰু আমাৰ মানুহবোৰক। তুমি এনে অকনমান ক'ব পাৰিবানে? বা সামাজিক মাধ্যমত আম কেনেকুৱা বস্তুবোৰ কৰে আৰু
অঁ, সামাজিক মাধ্যমে ক'ব গ'লে ভালো কৰিছে, বেয়াও কৰিছে একপক্ষীয়ভাৱে মানে। অ। কিছুমান ক্ষেত্ৰত সামাজিক মাধ্যমত কিছুমান ভুল প্ৰচা অপপ্ৰচাৰো চলে। তো সেইটো ক্ষেত্ৰত অকণ বেয়া হৈছে কাৰণ মানুহ খিনি মানে সামাজিক মাধ্যমৰ লগত বেছি জড়িত থাকে। ত' সেইটো কাৰণে আজিকালি বেছি সামাজিক মাধ্যমক মানুহখিনিয়ে আ, নিজৰ নিজৰ কাৰণে বেছি, ব্যৱহাৰ কৰে আৰু কিছু চলিছে কি মানে, হে নিজৰ দেশত। ত বা নিজৰ হেৰিত। নিজৰ চহৰত, ত' সেইবোৰ মানে কেতিয়াবা সেইবোৰৰ কাৰণে মানে বিবাদ হয় আৰু সেইবোৰৰ কাৰণে। ত' সেইটো কাৰণে সামাজিক মাধ্যমৰ ক'ব গ'লে যদি আমি কিছুমান মানে ভাল বস্তু কিছুমান আম চাব যাওঁ তেতিয়া হলে ভাল আৰু, যদি মানে আমি বেয়া বস্তু চত'ত মানে বেছি গুৰুত্ব দি থাকো তেতিয়াহ'লে বেয়া আৰু।
হয় হয়। তুমি একেবাৰে সঁচা কথাই কৈছা সেইটো। অতিকে কবলৈ গলে আমাৰ সামাজিক মাধ্যমত ওলাইছে আমাৰ ভালৰ কাৰণে সেইবোৰ আমাৰ, উলিয়াইছিল আৰু। অ যোন বিলাক মানুহে আৰু সেইবোৰ উলিয়াইছিল, কিন্তু আমি সেই মানুহ আমি মানুহ বোৰে আৰু এইবোৰক ভাল আৰু বেয়াৰু পিনে আৰু অ এক অংশ আৰু আমি বাচি লৈছো যে' এই এইটো ভাল, এইটো বেয়া গতিকে' ক'বলৈ গ'লে আমি বা আমি নিজেও আমি সামাজিক মাধ্যমৰ আমি ভাল বস্তু বোৰহে আৰু আকোৱালি ল'ব প লাগে আৰু। যাৰ ফলত আমাৰ ধৰি লোৱা আমাৰ যাতে অ নজনা কথাবোৰ সেই সামাজিক মাধ্যমৰ জৰিয়তে জানিব পাৰো, লগতে ক'বলৈ গ'লে আমাৰ যেতিয়াৰ পৰা আৰু সামাজিক মাধ্যমটো আৰু উৎপন্ন হৈছে। তেতিয়াৰ পৰা আমাৰ আহ অসম অসমেই হওক বা ভাৰতবৰ্ষখনেই হওক বা আমি নিজেও বহুত পৰিমাণে আৰু লাভান্বিত হোৱা বুলি আমি আৰু নিজকে ভাবো আৰু বা বহু দিশৰ পৰা আমাৰ অ যেতিয়াৰ পৰা আৰু সামাজিক মাধ্যমটো ওলাল তেতিয়াৰ পৰা আমি ওপৰৰ পিনে আৰু বা আমি ভালৰ পিনে আৰু অ গতি কৰি থকা বুলি আৰু মই ভাবো আৰু। কাৰণ ধৰি লোৱা এতিয়া সামাজিক মাধ্যম ধ্যম বুলি ক'লে আমাৰ টি ভি হওক বা আমাৰ মোবাইল ফোন বা অন্যান্য আমাৰ কাম বোৰ আৰু বা আমাৰ ধৰি লোৱা ৰেডিঅ' আদিবোৰ কবলৈ গ'লে। গতিকে আমাৰ মোবাইল ফোনটো আৰু যেতিয়াৰ পৰা ওলাল হ'ল তেতিয়াৰ পৰা আমাৰ মানুহবোৰো আহ উন্নতৰ দিশত আৰু বা উন্নত দিশৰ ফালে যাবলৈ ধৰিছে। চোৱা তুমি আমাৰ আগৰ দিনৰ মানুহেটো মোবাইল ফোন তেতিয়া কি গমেই পোৱা নাছিল বা সামাজিক মাধ্যমটো তেতিয়া এনেকৈ আৰু ওলোৱা নাছিল আৰু ৰেডিঅ' তেনেকুৱা ধৰণৰ আৰু বস্তু বোৰে আৰু ওলাইছিল সেই সময়ত গতিকে তে এতিয়া আমাৰ যদি আমাৰ আত্মীয় লোকক বা আত্মীয় লোকজন যদি আমাৰ বহুত দূৰত থাকে। বা সেইজনক আমি যদি যোগাযোগ কৰিব লাগে। তেতিয়া হলে আমি চিঠিৰ যোগেৰে যোগাযোগ কৰিব পাৰো। লগতে আমি যদি নথি পত্ৰবোৰ তেওঁলোকক দিব লাগে তেতিয়া হলে সেই আমি পষ্টেলৰ জৰিয়তেহে আমি ত তেওঁলোকক সেইবোৰ দিব পাৰো আৰু গতিকে সেই দিয়াতে আমাৰ পোন্ধৰ বিচ দিন লাগি গৈছিল আৰু বা বহুত দিন লাগি গৈছিল যাৰ ফলত আমাৰ সময়বোৰো এনে গৈছিল আৰু গতিকে আৰু আমাৰ যেতিয়াৰ পৰা আমাৰ মোবাইল ফোন টো ওলাল তেতিয়াৰ পৰা আমি বহু দূৰ - দূৰণিৰ বন্ধু হওক বা আমাৰ ঘৰৰ আত্মীয় লোকৰ লগত আমি কথা বতৰাৰ লগতে আমি তেওঁলোকক চাবও পাৰো আৰু মোবাইলৰ জৰিয়তে
গতিকে ক'বলৈ গ'লে আমি অ, হয় মোবাইলটো আৰু বা আমি সামাজিক মাধ্যমটো যাতে ভাল কামত খটুৱাব পাৰো সেইটোৰ প্ৰতি আৰু সকলোৱে গুৰুত্ব দিয়াটো বা আমাৰ উঠি অহা নৱপ্ৰজন্মবোৰকো যাতে আমি ইয়াৰ সামাজিক মাধ্যমৰ ভাল দিশ বোৰে যাতে আমি শিকুৱাব পাৰো তাৰ প্ৰতি আমি সকলোৱে গুৰুত্ব দিয়াত টো আৰু উচিত বুলি আৰু মই ভাবো তুমি কি কোৱা?
অ, সেইটো হয় বাৰু। কিন্তু আজিকালি কিছুমান মানে কি হৈছে ল'ৰা ছোৱালীখিনি বেছিভাগ মানে ইনষ্টাগ্ৰামতে নিজৰ সময়বোৰ অপচয় কৰি আছে সামাজিক মাধ্যম হিচাপে ধৰি লোৱা ইনষ্টাগ্ৰাম হওক ফেচবুক হওক তেনেকে মানে সিহঁতে নিজৰ সময়খিনি অপচয় কৰি আছে। আৰু ধৰি লওক আমাৰ যিখিনি মানে বয়সস্থ মানুহ সিহঁতে মানে কিছুমান এনেকুৱা মানে নিউজ কিছুমান সিহঁতে চাই চাই মেলি সিহঁতে মানে সেইবোৰ নিউজত মানে ভৰসা বিশ্বাস কৰি লয় আৰু যিবোৰ মানে
হয়।
এ নহয় যিবোৰ ভুৱা-বাতৰি হয় সেইবোৰৰ ওপৰত সিহঁতে বেছি বিশ্বাস কৰে যিবোৰ মানে সঁচা বাতৰি হয় আৰু ক'ব গ'লে যিবিলাক চ সামাজিক মাধ্যম আছে মাধ্যম বিলাকে মানে সিহঁতে কিছু কিছুমান মানে নিজৰ কাৰণে বা নিজৰ চেনেলৰ কাৰণে সিহঁতে মানে কিছুমান ভুৱা বাতৰি প্ৰচাৰ কৰে। যাৰ ফলত সিহঁতৰ চেনেলটো যাতে আগবাঢ়ে তো এইটো এটা ক'ব গ'লে বেয়া আৰু। যিটো কাৰণে মানে আমাৰ মানুহখিনিৰ এক একো লাভ নহয় বা মানুহখিনিৰ হেৰি হ'ব মানে মানুহখিনিৰ নিজৰ- নিজৰ মাজতে যদি কাজিয়া পেচাল হৈ যায় তেতিয়াহ'লে মানে কিছুমান ক্ষেত্ৰত সামাজিক মাধ্যমো মানে দায়বদ্ধতা হয় বাৰু দায়ী মানে সিহঁতৰ নিজৰ মানে বহুত ভুল থাকে কেতিয়াবা এইবোৰ ক্ষেত্ৰত মানে। অ, মানে সামাজিক মাধ্যমে এটা বস্তু যদি প্ৰচাৰ কৰি দিয়ে তো সে -সেইটো বস্তু তোৰ ওপৰতে মানে সিহঁতে মানে বহুত বেছি মানে অ, ম মচলা লগাই মেলি সিহঁতে বস্তু এটা মানে প্ৰচাৰ কৰে কিবা এটা যদি ক'ৰবাত এক্স এক্সিদেণ্টো হয় হেই একচিদেণ্টোৰ ওপৰত বহুত বহলাই লৈ গৈ মানে কিছু কিছুমান মচলা মানে দি মেলি সিহঁতে সেই বস্তুটো মানে মানুহক দেখুৱাব ক'ত কেনেকুৱাকৈ কি হৈছে কি হোৱা নাই সেইটো বস্তুটো মানে মানুহৰ ওপৰত এটা মানে বেয়াকে এটা প্ৰভাৱ পেলাই আৰু।
হয়- হয় তুমি একেবাৰে সঁচা কথাই কৈছা এইটো হয় কোৱা।
উম, যিখিনি মানুহ খিনি ধৰি লোৱা অ, অকণমান গাঁৱৰ মানুহখিনি হয় সিহঁতে মানে এইবোৰ বস্তুত বহুত সোনকালে মানে বিশ্বাস কৰিলে অ, এনে এনেকুৱাই হৈছে চাগে কাৰণ সিহঁতে সঁচাটোতো নাজানে আৰু সঁচাটো সিহঁতে নিবিচাৰেওঁ। যিটো দেখায় সিহঁতে সেইটোৱে সঁচা বুলি ভাবি লয় আৰু বাকী ধৰি লোৱা যি জোনখি খিনি আমাৰ মানে আহ
মানুহ আছে যি যিহত যিবিলাকে জানে আৰু অকণমান। ধৰি লোৱা সিহঁতে মানে বস্তু খিনি জানি মেলিও মানে কিছুমান মানুহে সেইটো বস্তু কিছুমানে বেছি মানে এৰি কৰে যাতে উম, ধৰি ল আমাৰ ধৰ্মৰ ওপৰতে হওঁক সামাজিক মাধ্য ধমত এইটো ধ অ, ধৰ্মৰ ওপৰত মানে বহুত কিছুমান হেৰি চলি থাকে। অ', বহুত কাজিয়া পেচালতো হৈয়ে থাক এইটোতো জানাই ধৰি লোৱা হিন্দু মুছলিমৰ লগত ত কাজিয়া পেচাল এইটোতো হৈয়ে থাকে যিটো মানে ধৰি লোৱা সামাজিক মাধ্যম এটা বিশেষ ভূমিকা আগবঢ়ায় আৰু এইটো ক্ষেত্ৰত কাৰণ সামাজিক মাধ্যমে যদি এইবোৰ বস্তু মানে নেদেখায় যদি সিহঁতে অলপ এইটোৰ বিপৰীতে ভালটো দেখায় তেতিয়াহ'লে এইবোৰ মানে নহয়।
হয় - হয় আমাৰ ক'বলৈ গ'লে হয় সামাজিক মাধ্যমে আমাৰ মানুহবোৰৰ মাজত যি এক ফাট মেলিছে আৰু বা আমাৰ যি আৰু সক সকলো মানুহ লগ হৈ থাকি যিবোৰ কাম কৰিছিল এত এতিয়া আমাৰ সেই মানুহ বোৰেই আৰু ভাগ- ভাগ হোৱা আমি হৈ যোৱা আৰু দেখিবলৈ পাইছো বা ইয়াৰ মূলত কাৰণেই হৈছে আমাৰ সামাজিক মাধ্যম তুমি যেনেধৰণে কলা- কলা এইমাত্ৰ যে কম কথাত এটা সৰু কথা এটাই আমাৰ সামাজিক মাধ্যমে বহল কৰি পেলাই আৰু। বা অতি ডাঙৰ কৰি পেলাই।
সেইটো হয়। সেইটো কাৰণে বহুত আমি অসুবিধাৰ সৃষ্টি কৰিবলগীয়া হয় সামাজিক মাধ্যমৰ জৰিয়তে কিন্তু সামাজিক মাধ্যমত কিছুমান ভাল বস্তুও উল ভাল বস্তুও আছে বাৰু সিহঁতে মানে ভাল বস্তু প্ৰচাৰ কৰে যেনে ধৰি লোৱা কে কেতিয়াবা কিছুমান অ, চৰ কাৰী চাকৰিৰ ওপৰতেই হওক বা মানুহৰ শীতৰ কাৰণ মানে হওক কিছুমান সেনেকুৱা বস্তুও সিহঁতে প্ৰচাৰ কৰে যিটো কাৰণে মানুহৰ ভালো হৈছে বয়া মানে বেয়া হোৱা বুলি নক মানুহৰ ভালো হৈছে আৰু বিশেষকে মানে সামাজিক মাধ্যমে অলপ মানে নিজৰ মানে লাভৰ কাৰণে যে কিছুমান বস্তু কৰে সেইটো অস আচলতে বেয়া সেইটো বস্তুটোক মই বেয়া বুলি ক'ম। কিন্তু এনেইতটো বেয়া নহয় বাৰু। এনেতো ভালে আৰু মানে সিহঁতে নিজৰ কামো কৰি আছে কিন্তু মানুহখিনিৰ মাজত আমাৰ সাধাৰণ মানুহখিনিৰ মাজত প্ৰভাৱ পৰি পৰি যায় আৰু এইবোৰৰ ওপৰত। উম সেইটোৱে।
সকলোৰে ভালৰ কাৰণে এইবোৰ কৰিব লাগে যাতে আমি যাতে সামাজিক মাধ্যমৰ জৰিয়তে যাতে কিছু কথা জানিব পাৰো ভালৰ ক্ষেত্ৰত ক'বলৈ গ'লে।
এহ।
যাতে এতিয়াতো আমাৰ হয়, বা আমাৰ সামাজিক মাধ্যম নোলোৱাতে ত' আমাৰ আমি ক'ত বা আমাৰ দেশ-দেশৰ ভিতৰতে হওঁক বা আমাৰ দেশৰ বাহিৰতেই কি হৈ আছে ধৰি লোৱা আমাৰ যুদ্ধ বিগ বিগ্ৰহৰ কথাই ক'বলৈ গ'লে আমি, ক'ত কি হৈছে আমি গমেই পোৱা নাছিলো কিন টো যেতিয়াৰ পৰা আৰু আমাৰ টিভিটো ওলাল বা সামাজিক মাধ্যমটো ওলাল, তেতিয়াৰ পৰা আমি আৰু বহু কম সময়ৰ ভিতৰতে আৰু আমি সেইবোৰ শুনিবলৈ পাওঁ, আৰু বা ক'ত কি হৈ আছে লগতে আমি সেইবোৰ আমি দেখিবলৈও পাওঁ। বা, বিভিন্ন আৰু চিনাৰী আদিৰ জৰিয়তে, বা বিভিন্ন কথাৰে।
হয় বাৰু। ত' সেইটো কাৰণে ভাল আৰু উম উম,
গত-গতিকে ঠিক আছে বাৰু বা, হয় বা। দিয়া, ধন্যবাদ।